মাতটো শুনা পাইছে নে?
পাইছো পাইছো। ভালেই ভালেই আপোনাৰ?
অ, হয় হয় ময়ো ভালে আছো, আশা কৰিছো অ, আপুনি ভালেই আছে ন?
হয়।
অ আজি আমি অ এটা বহুত মূলবান অ বিষয়ৰ ওপৰত আলোচ না কৰিম বহুত গুৰুত্বপূৰ্ণ এটা বিষয় বিষয়ে আলোচনা কৰিম। অ বিষয়টো হৈছে যে বিজ্ঞান আৰু প্ৰযুক্তি। মানৱ সভ্যতাৰ অগ্ৰগতিৰ মূল চাবিকাঠি। আপুনি এই বিষয়টোৰ প্ৰতি আহ বাৰ্তালাভ কৰিবলৈ আপুনি আগ্ৰহী নে? হয় হয় হয় ধন্যবাদ অ আচলতে আমি এ এতিয়া চাম যে বিজ্ঞান আৰু প্ৰযুক্তি মানৱ সভ্যতাৰ যে অগ্ৰগতিৰ মূল চাবি-কাঠি ইয়াৰ আচলতে ভূমিকা কি? সেই বিষয়ে আমি আপোনাক জনাবলৈ চেষ্টা কৰিম বিজ্ঞান আৰু প্ৰযুক্তি আধুনিক সভ্যতাৰ দুটা অবিচ্ছেদ্য অংশ আজিৰ পৃথিৱীত আমি যি উন্নত জীৱন-যাপন কৰি আছোঁ তাৰ মূলতে আছে বিজ্ঞানৰ আৱিষ্কাৰ আজো আৰু প্ৰযুক্তিৰ বিকাশ নহয়নে বিজ্ঞান হৈছে জ্ঞানৰ এক বিশেষ শাখা যিয়ে পৰ্যবেক্ষণ, পৰীক্ষা আৰু গৱেষণাৰ জৰিয়তে সত্য অনুসন্ধান কৰে
হয়
হয় আনহাতে প্ৰযুক্তি হৈছে সেই বৈজ্ঞানিক জ্ঞানক ব্যৱহাৰ কৰি মানুহৰ জীৱন সহজ আৰু উন্নত কৰি তোলাৰ এক প্ৰক্ৰিয়া
হয়
প্ৰাচীন যুগত মানুহে অগ্নিৰ আৱিষ্কাৰ ৰ পৰা আৰম্ভ কৰি আজিৰ যি কৃত্ৰিম বুদ্ধিমত্তা যাক আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ এ আই বুলি আমি অভিহিত কৰোঁ, আপুনি নিশ্চয় ইয়াৰ বিষয়ে জানেই হয় আচলতে মহাকাশ গৱেষণা আৰু ৰুবটিকছলৈকে দীঘলীয়া যাত্ৰা কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিয়ে কেৱল মানুহৰ জীৱন ধাৰা সলনি কৰা নাই বৰং সমগ্ৰ বিশ্বক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে, নহয়নে? আচলতে আপুনি জানেনে যে বিজ্ঞানৰ অৰ্থ আৰু গুৰুত্বৰ বিষয়ে? হয় হয় আচলতে চাবলৈ গ'লে বিজ্ঞান শব্দটোৰ অৰ ৰ্থ হৈছে বিশেষ জ্ঞান বিজ্ঞানৰ মূল উদ্দেশ্য হৈছে যে প্ৰকৃত আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ ৰস শস্যসমূহ উন্মোচন কৰা। বিজ্ঞানৰ জৰিয়তে মানুহে আচলতে প্ৰাকৃতিক ঘটনাবোৰৰ কাৰণ জানিব পাৰে।
হয়, হয়।
জীৱনৰ সমস্যা সমূহৰ সমাধান বিচাৰি পাব পাৰে। হয়, হয়, সমাজৰ উন্নয়নত অৱদান আগবঢ়াবও পাৰে।
উম, নিশ্চয়কৈ।
হয়, হয়, বিজ্ঞান অবিহনে আচলতে আধুনিক সভ্যতা কল্পনা কৰাটো আচলতে অসম্ভৱ। আচলতে প্ৰযুক্তিৰ অৰ্থ হৈছে যে বৈজ্ঞানিক জ্ঞানক জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ। উদাহৰণস্বৰূপে অ, আমাৰ বৰ্তমান সকলোৰে ব্যৱহৃত, সকলোৱে ব্যৱহাৰ কৰি থকা মোবাইল ফোন, আ, আমাৰ কম্পিউটাৰসমূহ দৈনন্দিন জীৱনত আমাৰ ব্যৱহাৰ কৰি থকা ইণ্টাৰনেটসমূহ, বিমান, চিকিৎসা যন্ত্ৰ-পাতি আদি সকলো বিজ্ঞানৰ ওপৰতেই ভিত্তি কৰি গঢ়ি উঠা প্ৰযুক্তিৰ ফল, নহয়নে! প্ৰযুক ক্তিয়ে মানুহৰ সময়, শক্তি আৰু শ্ৰম সঞ্চয় কৰে।
হয়, হয়।
হয়, হয়, বিজ্ঞান আৰু প্ৰযুক্তিৰ ইতিহাস মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশ আৰম্ভ হৈছিল। অগ্নিৰ আৱিষ্কাৰ, চকাৰ আৱিষ্কাৰ কৃষিৰ আৰম্ভণি চপাখানাৰ আৱিষ্কাৰ, বাছ পইণ্ট বিদ্যুৎ, টেলিফোন আদি আৱিষ্কাৰে মানৱ সভ্যতাক নতুন দিশ প্ৰদান কৰিছিল। বৰ্তমান যুগত কম্পিউটাৰ, মহাকাশ বিজ্ঞান জৈৱ প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাই বিশ্বক এক নতুন স্তৰলৈ লৈ গৈছে।
হয়।
শিক্ষা ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকা অ, বহুত গুৰুত্বপূৰ্ণৰূপে আমি দেখিছো। আচলতে শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিয়ে এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। হয়, আনিছে। নিশ্চয়, নিশ্চয়। আচলতে অনলাইন শিক্ষা ইণ্টাৰনেট জৰি ইন, ইন্টাৰনেটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে ঘৰত বহিয়ে শিক্ষা লাভ কৰিব পাৰে, নহয়নে! অ, আকৌ চাব, ডিজিটেল পাই ঠ্য সামগ্ৰী, ই বুক, ভিডিঅ লেকচাৰ আৰু অনলাইন পাঠ্যক্ৰমে শিক্ষাক অধিক সহজ আৰু সুলভ কৰিছে, নহয়নে! হয়, হয়, আৰু তাৰ পাছতে চাব আমাৰ যি আমাৰ বৰ্তমান বহুত বিদ্যালয়সমূহত দেখা গৈছে যে আজিকালি কি হয় স্মাৰ্ট ক্লাছৰুম। স্মাৰ্ট ক্লাছৰুম আহি পৰিছে বৰ্তমান বহু বিদ্যালয়ত স্মাৰ্ট বৰ্ড। আৰু ডিজিটেল শিক্ষণ পদ্ধতি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত কি হৈছে ইয়াৰ ফলত যি শিক্ষাৰ মান। সেই মান বৃদ্ধি পাই আহিছে। চিকিৎসা ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তি চিকিৎসা বিজ্ঞানৰ। উন্নয়নে লাখ, লাখ মানুহৰ জীৱন ৰক্ষা কৰিছে। চিকিৎসাৰ যন্ত্ৰ পাতি যেনে এক্স ৰে, এম আৰ আই। চিটি স্কেন, আলট্ৰাছাউণ্ড, আদি যন্ত্ৰই ৰোগ চিনাক্ত কৰাটো। সহজ কৰি তুলিছে নহয় নে, হয় অস্ত্ৰোপচাৰ আধুনিক। প্ৰযুতি প্ৰযুক্তিৰ, সহায়ত জটিল অস্ত্ৰোপ্ৰচাৰ প্ৰচাৰো। আচলতে সফলভাৱে সম্পন্ন কৰা হৈছে। আকৌ সেই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। জৰিয়তে ঔষধৰ আৱিষ্কাৰো হোৱা দেখা গৈছে বিভিন্ন ৰোগৰ চিক চিকিৎসাৰ বাবে নতুন, নতুন ঔষধ, ঔষধ আৱিষ্কাৰ হৈছে। কৃষি ক্ষেত্ৰতো আকৌ বিজ্ঞান আৰু। প্ৰযুক্তি ভাৰতৰ দৰে কৃষিভিত্তিক দেশত। বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হোৱা দেখা গৈছে। ইয়াৰ জৰিয়তে কি হৈছে উন্নত বিচ উদ্ভাৱন কৰা হৈছে, সেউজ ব্যৱস্থা উন্নত হৈছে। কৃষিৰ যি যন্ত্ৰ পাতিৰ ব্যৱহাৰ সেই ব্যৱহাৰ বৃদ্ধি পাইছে। উৎপাদনত ব-বহু গুণ বৃধ দ্ধি পাইছে ফলস্বৰূপে কি হৈছে আমাৰ যি খাদ্যসমূহ সেই খাদ্যসমূহ উৎ উৎপাদনৰ আয়সমূহ বৃদ্ধি হৈছে যোগাযোগ ব্যৱস্থাত। বিজ্ঞানৰ অৱদান এসময়ত এখন চিঠি গন্তব্যস্থানত। অ' আচলতে পাবলৈ কিমান লাগে এক সপ্তাহ, এমাহ, এমাহ সময় আচলতে প্ৰয়োজন হৈ যায় কিন্তু বৰ্তমান কি হৈছে যি আমাৰ মোবাইল ফোন। ই'মেইল, আ' ভিডিঅ' কল, সামাজিক মধ্য আদিৰ জৰিয়তে কি হৈছে আমি। বহুত কম মুহূৰ্ততে বিশ্বৰ যিকোনো প্ৰান্তৰ লগত যোগাযোগ কৰিব পাৰোঁ, আকৌ সেই একেদৰে। আমাৰ পৰিৱহণ ক্ষেত্ৰতো বহুত উন্নয়ন হোৱা দেখা গৈছে। বিজ্ঞান আৰু প্ৰযুক্তিয়ে। প্ৰযুক অ' প্ৰযুক্তিয়ে পৰিবহণ ব্যৱস্থাক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছে। আজিৰ যুগত অ' আপুনি নিশ্চয় জানে বিমান। দুটক আমি ৰে'ল মেট ৰে'ল বৈদ্যুতিক বাহন আদিয়ে যাতায়াতত অধিক সহজ আৰু দ্ৰুত কলি অ' দ্ৰুত
হয়।
মহাকাশ গৱেষণাটো বিজ্ঞানৰ। প্ৰয়োজন উল্লেখযোগ্য। যে মহাকাশ গৱেষ ষণাত বিজ্ঞানৰ অন্যতম বৃহৎ সফলতা বুলি আমি ক'ব পাৰোঁ যে মানুহে চন্দ্ৰত অৱতৰণ কৰিছে মংগল গ্ৰহলৈ অভিযান। পঠিয়াব পাৰিছে উপগ্ৰহ উৎক্ষেপণ কৰিছে। আকৌ সেইদৰে ভাৰতেও মহাকাশ গৱেষণাত উল্লেখযোগ্য সাফল্য লাভ কৰিছে। ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনে বহু সফল মহাকাশ সম্পন্ন কৰিছে। আচলতে বিজ্ঞান আৰু প্ৰযুক্তিৰ অ, বহুত সুবিধাও দেখা যায়, যেনে সময় সঞ্চয় আকৌ উৎপাদন বৃদ্ধি, জীৱনৰ মান উন্নত জ্ঞানৰ প্ৰসাৰ তেনেধৰণৰ বহুত বিজ্ঞানৰ পৰা আমি লাভ হোৱা দেখা পাইছোঁ। আচলতে বিজ্ঞান আৰু প্ৰযুক্তি হৈছে আধুনিক সভ্যতাৰ মূল ভেটি। ই মানুহৰ জীৱন সহজ, সুৰক্ষিত আৰু উন্নত কৰি তুলিছে। শিক্ষা, চিকিৎসা, কৃষি, যোগাযোগ। পৰিবহণ আৰু মহাকাশ গৱেষণা সকলো ক্ষেত্ৰতে বিজ্ঞানৰ অৱদান অতুলনীয়।
হয় হয়।
বিজ্ঞান আৰু প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ কৰাটো সমান গুৰুত্বপূৰ্ণ। যদি আমি ইয়াক মানৱ কল্যাণৰ বাবে ব্যৱহাৰ কৰোঁ তেন্তে ই বিশ্বক অধিক শান্তিপূৰ্ণ, উন্নত আৰু সমৃদ্ধ কৰি তুলিব। বিজ্ঞান হৈছে জ্ঞানৰ শক্তি আৰু প্ৰযুক্তি হৈছে সেই শক্তিৰ ব্যৱহাৰ। বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে এখন জাতিৰ উন্নয়নত সঠিক পথ প্ৰদৰ্শন কৰে গতিকে আজি আশা কৰিছো যে আপুনি বিজ্ঞানৰ আহ, বহুত দিশ দিশৰ বিষয়ে আপুনি জানিবলৈ নিশ্চয় সক্ষম হৈছে। নিশ্চয় আপোনাৰ লগতে মইও বহুত কথা অ', জানিবলৈ পাইছোঁ। গতিকে আশা কৰিছোঁ যে, আপুনি আজি বাৰ্তালাপৰ পৰা আহ বহুত সুখী হৈছে।
হয়।
অ', গতিকে আশা কৰো আগলৈও যাতে এনেদৰে আমি আহ, বাৰ্তালাভ কৰিবলৈ সক্ষম হওঁ সুযোগ সুবিধা পাওঁ। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।